অ কোৱা
কেনেকুৱা খবৰ খাতি।
ভালে
অ অ তাকেহে
এবাৰো ক্ৰিকেট খেলিবা চুমি খুবচ ন?
অঁ এবাৰ খেলিম নেকি ইহঁতৰ টিমত তাকে ভাবিছো।
খেলি দিয়া-খেলি দিয়া।
অঁ কিন্তু মোৰ মানে ছেপটেম্বৰৰ পৰা মোৰ মানে এই আমাৰ গাঁৱত মানে বেডমিণ্টন এছচিয়েচন মানে এনেকুৱা গাঁৱৰ টিম এ। বেডমিন্টন পাতিব, তাত মানে জইণ্ট ফিজ আছে তিনিশকে। তাতে বেডমিন্টনে শিকো নেকি মানে, ডেইলি প্ৰেক্টিচ এ বাৰু নিজে- নিজে প্ৰেক্টিচ কৰিব লাগিব।
মই পাৰিম নেকি, মই বেডমিণ্টন ভাল খেলো বে।
এ আকৌ নিজৰ গাঁৱৰ পোৱালিহে দিয়ে সেইবিলাক
অঁ
সেইটো কাৰণে, এনে বাকী একো এনেই বাকী একো কথা নাই, মই মানে মোক মানে কৈছিলে মাৰাক কলো মায়ে কৈছে গাঁৱতহে খেলিব পাৰিবি একো নাই।
বেডমিণ্টন কচিংটো লৈ লোৱা।
সন্ধিয়া সন্ধিয়া হয়।
উম, কচিং বেডমিণ্টন খেলিলে ভাল, সেইটোত মানে কোনো লা নাথাকে না, অকলে খেলিব পাৰে। এ, অ অ। অঁ খেলি মজা আৰু অকলে গেমত মজাটোৱে বেলেগ।
আৰু বেডমিণ্টনত তোমাৰ খৰচ ইমান নাই, খালি ৰেকেট পাত আৰু জোতা যোৰ, খালি বাকী তোমাৰ ফুটবল খেলা হাফপেণ্ট এটা হলেই হ'ল' আৰু জাৰ্চি চবৰ তাত থাক কি চুলা এটা হলেই হ'ল। উম, কিছুমানেতো ঠাণ্ডা কিছুমানে কিন্তু ঠাণ্ডা দিনত ট্ৰেক পেন দিয়ে খেলে। অঁ ট্ৰেক পেন দিয়ে খেলে চোন, এই নাই ৰেকেট ৰেকেট মানে মোৰ মানে, মামাৰ ভাইটি মানে তিনি পাত মান আছে ভাল ভাল।
উম।
মোৰ এপাত আছিলে ইউনেক্সৰ এ কিমান ওঠৰশ মানৰ আছিলে সেইপাত মোৰ ভাই দিলে এই দাদা এটাই ওচৰত নিমিলে ভাঙিলে তাৰ পিছত মোৰ মানে ভাইটি এপাত আছে, ভাল এপাত আছে বাট মই আনি পেলাই এই ষ্টিং লগাই ল'ম।
উম।
হৈ যাব তেতিয়া, আকৌ লগৰটাৰ আছে দু তিনি পাত মান আমাৰ আতি যায় মানে একে মিল মিলি যায়গৈ লাষ্টলৈকে।
হা হা!
আমাৰ মানে ৰেকেট মিলি যায় হৈ যায়।
অঁ।
এইবাৰ চামাৰ কেম্পত ওলাবা।
ক'ত?
এ পলো তে।
অঁ।
পঞ্চাছ টকা এটা ল'বা, ফৰ্ম এখন ফিল আপ কৰি যোগেন দাক দিলেই হল ছামাৰ কেম্পত খেল খেলিলেও এবাৰ ডেইলী।
কি ক্ৰিকেট?
অঁ
অঁ খেলিবই লাগিব, তুমি যোৱাদিনে মই যাম।
মই যাম, মই বল বল কৰিম, অলপ অলপমান প্ৰেক্টিচ কৰিব লাগিব বলৰ।
অঁ অঁ, চামাৰ কেম্প মানে বুজি পোৱা নাই কথাটো?
মানে গৰমৰ বন্ধত এটা মানে কেম্প পাতে যোগেন দাহত মানে চব পোৱালিয়ে খেলিব পাৰে কচিং ক কৰা নকৰা কোনো কথা নাই।
অঁ, আচ্ছা।
খালি পঞ্চাছ টকা এটা দিলে, খালি ফৰ্ম এখন দিয়ে ফিলাপ কৰিবলে যোগেন দাক দিলে হল।
উম উম, তোৰ যুগেন যুগেন দাৰ লগত লগত ভাল নেকি?
নহয় নহয় এই যোগেন দাই খালি নাম নামটো চাই মানে।
উম উম। এই চিনাকী মানুহ থাকিলে ভাল।
ভালে, মই মানে প্ৰিয়ম দাৰ লগত যামটো, প্ৰিয়ম দাই কচিং কৰা।
উম।
তাৰপিছত এ ছামাৰ কেমপত কচিং কৰা নকৰা কথা নাই বহুত পোৱালি আহে দুশ- তিনিশ মান পোৱালি হয়।
কিন্তু হেৰি গৰম বন্ধত কিন্তু আমি গেমটো খেলিব লাগিব হা প'ল'ফিল্ডত।
অঁ।
এই ডিভিজন নে ফুটবল ন মই তোমাৰ ৰখা, আণ্ডাৰ কিমান বা হ'ব। মই খেলিব পাৰিম নে নোৱাৰি তাৰ নাই কি মোৰ ঊনৈশ বছৰ হৈ গ'ল নহয়
আহ
গমপালা
উম।
হেল্ল'
অ অ
সোনিচানে নাই।
শুনিছো শুনিছো
অ মই পাৰিম নে নোৱাৰিম? যদি পাৰোঁ তেনেহ'লে মই টিম এটা বনাম ভাল চাই ঠিক আছে তোমাকো ল'ম। আৰু তাত কোনে- কোনে ভাল খেলে।
তাত ফুটবল তেনেকৈ খেলা আজিকালি পোৱালি নাইয়ে।
এই বেৰি মটো দুটা খেলেনে নেখেলে এই তোমাৰ তেলেইৰে।
এই দুটা নেখেলালা হল।
সিহঁতৰ এই। এটা কৰবাত পঢ়িব গ'ল আৰু ইটো নেখেলাই হল দিছাঙে
অ আৰু চুবু চুবু
চুবু নে খেলা হয়।
কিয় তাক মই আজি পাইছিলো স্কুটি চলাই ফুৰে ন সি
আহ সি আজি এই খেল আমাৰ তালৈ আহিছিলে খেলিব।
অঁ তোমাৰ ৰখা মই কেইটামানত পাইছোঁ ৰবা। ৰাতিপুৱা নহ নহয় নহয় মই ৰাতিপুৱা যাওঁতে পাইছিলোঁ তাত
আহ আবেলিকে আমাৰ তাললে হে খালী ভৰি য়ে দলিব তাকে।